হেল্ল'
হেল্ল'
হেল্ল'
ক
কি কৰি আছ
আছো এনেই তই
অ মইয়ো এনেই আছো শুই আছো
উম
অ কৰ'বাত যাওঁ বলা আজি
ক'ত
এনে ফুৰিবলে তেজপুৰে চেজপুৰে ক'বাত কবিত
অ আহ তেনেহলে
আবেলি সন্ধিয়া সন্ধিয়া এতিয়া নহয় সন্ধিয়া সন্ধিয়া যাব পাৰি আৰু এনে ম'ম চম খাবলৈ অলপ ৰাস্তা ফালে উম টাউনত উম
ঊম এই তাতে যাব লাগিছে অ যাম যাম আজি আবেলি যাম ছটা চাৰে ছটা মানত
উম
উম কি কৰি আছা এতিয়া উম কি কৰি আছা এতিয়া অহ অহ ভাত চাত খালা নাই
খালো
অ আজি যত ছে কালিয়ে যোৱা ভাল আছিলে কালি চানডে আছিলে কালি আক দেওবাৰে ৰাতিপুৱাই ক'ৰবাত ফুৰিবলৈ
উম সেইটো হয় বাৰু
অ যোৱা যদি ওলাবা কালি
কলৈ যাবা
এ কত যাম মানে চাব জেগাটো চাব লাগিব অলপ অ জেগাটো চাব লাগিব
অ অ
অহ ঊম উম হেৰিফালে গ'লে ভালেই হ'ব ক'ৰবাত নদী চদীৰ কিনাৰত মানে ভালোকপুঙা চাইডে অ সেইফালেই ভাল হ'ব ভালোকপুং ছাইদে
অ পাৰি যাবলে শুনো
উম। অ' অঁ নটামানতে ওলাই আহিবা নটামানতে যাম আৰু।
অ' অ'।
উম, পইচা লৈ যাব লাগিব, কি কি খাম বুলি ভাবিছা?
কোৱা কি কি কি কি খাম বুলি ভাবিছোঁ?
উম, চিকেন টিকেন লৈ যাম আৰু? চিকেন ৰুটি
উম।
উম। অ' সেইয়াকে লৈ যাম, ঘৰতে বনাই নিলে এ মই দিম নহয় চিন্তা কিয় কৰিছা? আছে বাৰু মোৰ দৰমহা সোমাইছেহ কালি।
কিমান দৰমহা?
ইয়াৰ মানে বেছি নহয় আৰু সৰু সুৰা দোকান এখনতে কৰোঁ।
কি কিমান মান পোৱা দৰমহা? ঠিকে আছে তেনে।
উম ময়ে দিম আৰু দিয়া কালি মোৰ ফালৰ পৰা পাৰ্টি। কালি মোৰ ফালৰ পৰা পাৰ্টি দিয়া। অ' মোৰ ফালৰ পৰাই।
উম। তাৰমানে মাংস মোক কিনি দি থৈ গ'লে হ'ল, মই বনাই লৈ যাম আৰু চিকেন ন?
ঘৰতে বনাই নিয়াটোৱে ঠিক হ'ব ন?
উম।
বেলেগত আকৌ তাত বনাই খোৱাটো আকৌ দেৰি হৈ যাব। আমি তাত অলপ গা চা ধোম নদীখনত।
সেইটো হয় বাৰু।
ফটো চটো উঠিম মজা মজা জেগা আছে ন তাত?
হব ন হ। মোক খালি সন্ধিয়া মাংসটো দি থৈ গ'লে হ'ল আৰু আহি।
অ' সন্ধিয়াই দি দিম নেকি আজি?
উম।
ক'ত ফ্ৰিজত থৈ দিবা চাগে? অ' তেতিয়াহ'লে সন্ধিয়াকে লগৰটো সতি দি থৈ আহিম গৈ।
অঁ হ'ব দি থৈ আহিলেই হ'ল।
অ' তেনেকে দি থৈ আহিম। আকৌ দাদাকো ক'বা তুমি? দাদাৰ লগত যাব পাৰিবা, মোৰ বাইকতো লগৰটো উঠিব।
উম।
সেইটোয়ে, আৰু স্কুটি টিট বস্তুবোৰ নিবলৈও ভাল। মোৰখন বাইক হয় ইমান হেৰি নহয় ন?
উম।
উম। উ তাৰপিছত এতিয়া কি কৰি আছা তুমি?
আছো এনেই চবিটো আঁকি আছো।
অ' ভাত চাত কিবা কিবি খাইছা?
নাই খোৱা।
অ' অ' খাব লাগে আকৌ এতিয়ালৈকে।
খাম দেৰিকে মাই বনাই আছে।
অঁ চাৰে এঘাৰটা বাজিয়ে গ'ল।
উমঁ।
উমঁ মই খালো ৰাতিপুৱাই খালো ভাত।
কি দি খালা?
মই কি খাওঁ আৰু এ আলু পুৰিছিলে ভাত।
উমঁ।
সেয়াকে পিটিকা কৰিলো। তেল চেল একে পিয়াঁজ চিয়াজ দি জলকাীয়া চলিকা দি।
এয়া।
আকৌ আমাৰ ঘৰত এই ধনিয় পাতো আছে যে স ধুনীয়া বঙালী ধনিয়া বুলি কয়। সেয়া দিলো পিটিকি কৰি পেলাই খাইছো তাৰ পিছত আকৌ- আম আছে গছ এই আম পাইলোগৈ তাৰ চাটনি চাটনি বনালো।
উমঁ!
চাটনি বনাই খালো হোম হোম।
তোমালোকৰ লেচু গছো আছিলে নেকি ন।
লেচু গছ আছিলে সেইদিনাখন হেৰি হল নহয় কি কয় কাটি পেলালে। এ নাথাকেই বান্দৰৰ পৰা আমাৰ ফালে। আমাৰ ফালে এইবিলাক ইমান নাথাকেই মানে গছ গছবিলাকত এইবিলাক খেতি যদি- এই তিতা কেৰেলা চিতা কেৰেলা বিলাক থাকে আও। বাকী এইবিলাক যিয়ে হয় খেতি আৰু এইবিলাক একো নাথাকে।
উমঁ ঠিকে আছে। বেছি এনেকে খাই কি ভাল পোৱা তুমি ফ্ৰুটছৰ ভিতৰত ফলৰ ভিতৰত।
ফলৰ ভিতৰতো মোৰ আমটোৱয়ে ভাল লাগে আৰু। সেইকাৰণে আজি আমাৰ চাতনকে বনাই দিছোঁ।
কেঁচা আম নে পকা আম?
কেঁচাও ভাল লাগে পকাও ভাল লাগে দুইটাই ভাল লাগে।
উমঁ!
বাকী ফাষ্ট ফুড কি ভাল পোৱা।
ফাষ্টফুড- ফাষ্টফুড এইবোৰে আও যি টিয়ে আও। তুমি কি ভাল পোৱা ফাষ্ট ফুড।
মই ম'মো ভাল পাওঁ ফুচকা ভাল পাওঁ পানী পুৰি ভাল পাওঁ।
অঁ আচ্ছা আচ্ছা মোৰ ফুচকাটো ইমান ভাল নালাগে মোৰ মমটোকে ভাল লাগে আৰু।
পানী পুৰি বনাব জান নাই।
এহে! পানী পুৰি বনাই পাইছোঁ বাৰু দোকানৰ পৰা আনি পেলাই আৰু ডাইৰেক্ট তেলত এনেকৈ ৰিফাইনত এনেকৈ দি দিওঁ আৰু।
কেনেকৈ বনাই পোৱাচোন মোৰ ৰেচিপটো দিয়াচোন।
ৰেচিপিটো মানে আৰু দোকান ওচৰতে দোকান এখন আছে। তাৰ পৰাৰাই লৈ আনো আৰু কিনি পেলাই পেকেট কিনি আনো। ৰিফাইনৰ বটল এটা লৈ আনো তাৰপিছত এনেকে এহে। তাতে আৰু হেৰিত কৰি দিওঁ আৰু গেছত বহাই দিওঁ আৰু কেৰাহী চৰাহী তাৰ পিছত। তেলতটো ৰিফাইনটো গৰম হোৱাৰ পিছত আৰু দি থাকো আৰু তাত।
উম',
উম তাৰ পিছত আৰু এইখিনি হৈ যোৱাৰ পিছত, ফুলিয়ে যায় আৰু ৰিফাইনত দি দিয়াৰ পিছত।
পানীটো কেনেকে বনোৱা?
উম', তাৰপিছত হেৰি এইটো কি কয়, আলু-চালু সিজাই লওঁ। সিজাই পেলাই আকৌ এনেকে পিটিকি-চিটিকি জলকীয়া-চলকীয়া চব দি দিওঁ তেল-চল দি পেলাই। আকৌ আমাৰ সেই পথাৰ চাইডে তেতেলী এজোপা আছে, তাৰ পৰা তেতেলী পাৰি আনো। সেয়া মিক্সিত মাৰি পূৰা ৰস চক পুৰা ধুনীয়াকৈ উলিয়াই লওঁ। টেঙা এইবিলাক জলকীয়া-চলজীয়া দি দিওঁ।
মুখত পানী আছে
মুখত পানী ওলাই গৈছে নেকি তোমাৰ?
উম',
অ',
লোভতে পানী ওলাই গৈছে।
অহ'। ঠিকে আছে, তাৰপিছত আকৌ এনেকে বনাও আৰু চবেই আৰু মা, মই, ভাইটি আকৌ বা এজনী আছে, সেনেকৈ খাওঁ আৰু একেলগে চবেই। সেইটোৱে আৰু ৰেচিপি, আৰু তেনেকেই বনাই দিওঁ আৰু। বেছি ইমান বনাই নাথাকো আৰু, তেনেকেই হৈ যায়। ফুচকাটো খালি সৰহকে লৈ আনো আৰু, পানী-চানী সৰহকে বনাই দিওঁ, চবেই একেলগে খাই থাকো।
উম'।
হুম'।
ঠিকে আছে খাব লাগে, আৰু চাওঁ চাওঁ কেনেকৈ বনোৱা চাওঁ চাওঁ?
চাওঁ চাওঁতোতো কিনো আৰু, চাওঁ চাওঁ তেনেকে ইমান হেৰি নবনাওঁ এ', তেনেকে ঘৰত এনেকে দোকানত যাওঁ আৰু সন্ধিয়া সন্ধিয়া। সন্ধিয়া সন্ধিয়া যাওঁ আৰু, তাৰপিছত হেৰি হোটেলতে খাই বৈ গুচি আহো আৰু।
চাওঁ চাওঁটো কেনেকৈ বনায়?
চা চাওঁ চাওঁটো কেনেকৈ বনাই মানে আৰু হেৰি টাৱাতে দি দিওঁ আৰু। তাৰপিছত আৰু এই মই চাওঁ চাওঁটো ইমান নাজানো, মায়ে বনাই আৰু, ইমান চাই নাথাকো আৰু তেনেকে।
উম', উম'।
মায়ে বনাই চাওঁ চাওঁ তাৰচাওঁ মই মানে অকল ফুচকা টোৱে আৰু। অ', ফুচকাটোৱে বনাও আৰু, বিলাক মম'জ আচাৰবিলাক নাজানো আৰু মানে। তুমি জানান নাই আকৌ?
মই জানো বনাবলৈ।
অ', ম'ম'টো জানো বাৰু, আৰু ম'ম'টো এদিন বনাইছো বাৰু, তথাপিও
কেনেকে বনাই ম'ম'?
এই নহয়, আমাৰ ঘৰত মেচিন আছে নহয়।
মেচিন?
আনি মেচিন মানে তাৰ যে এইটো গৰম কৰা সেইটো।
কি বুলি কয় সেইটোক?।
সেইটো নামটোহে পাহৰি থাকিলো মনত আছিলে।
ম'ম' বনোৱা ষ্টেণ্ডটো, চিনি নোপোৱা নেকি তুমি।
তুমিহে কৈছা পাহৰি থাকিলো বুলি।
অ', সেইদালেই, ষ্টেনদাল মানে। সেইটোকে একে ধুনীয়াকে মানে সেইটোতে বনাই কৰি একে খাই দিও আৰু।
বাকী চব কথা বাদ দিয়া, তুমি যে ট্ৰিপত গৈছিলা, কি লৈ গৈছিলা। তুমি যে কেম্পত গৈছিলা যে, থাকিবৰ কাৰণে। তুমি যে কেম্পত গৈছিলা থাকিবলৈ, কি কি লৈ গৈছিলা বস্তু।
তাত নিজৰ কাপোৰ কানি, তাৰপিছত এইবিলাক তেল চেল আকৌ। ক্ৰীম চ্ৰীম এইবোৰ চব লৈ গৈছোঁ আৰু নিজৰ।
আৰু মেইন মেইন ইম্পৰ্তেন্ত বস্তু কি নিব লাগে।
ইম্পৰ্তেন মানে কেম্পত যাবলৈ হ'লে বহুত বস্তু নিজৰ ডকুমেন চকুমেন চব লাগিবই বাৰু। আমাক এন চি চিৰ পৰাহে নিছিলে, অ', এন চি চিৰ পৰা হে নিছিলে আমাক। কোনটো কথা কৈছা তুমি? অ' মানে ফুৰিব যোৱা কেমটোৰ কথা কৈছা।
অঁল।
অঁ ফুৰিব যোৱা কেমটো সেইটো মই তোমাৰ পিছতকৈ ক'ম দিয়া। উম।
অ ঠিক আছে দিয়া।
অ পিছতকে কৈ দিম তোমাক।
উম উম।
উম।
হ'ব তেনে।
হয়।